উম হেল্ল হয়
হয় কি কৰি আছে হয় হয় ভাল
হয় মই এনেই আছিলো এনে আজৰি হৈ পেলাই
অ অকমান ক কথা পাতিব পাৰিম নে
হয় হয় নিশ্চয় পাৰিব
আহ আহ মই আচলত ভাবি আছিলো যে আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য হয়নে আৰু ইয়াৰ অৰ্থনীতি আৰু বহু লোকৰ জীৱিকা কৃষিৰ ওপৰতে নিৰ্ভৰশীল আৰু অসমৰ বেছি ধানৰে খেতি কৰে বা ধান
হয় হয়
আমাৰ ৰাজ্য
প্ৰধান শস্য হয়
ইয়াৰ উপৰি হয় আৰু ইয়াৰ উপৰিও সৰিয়হ অ বিলাহী বেঙেনা তেনেকুৱা বিভিন্ন ধৰণৰ ভেন্দি কবি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰা হয় ত যি টো আমাৰ অসমখন চাহ খেতিৰ বাবেও বিখ্যাত। আৰু বহু মানুহ চাহ বাগিচাত কাম কৰিও ধৰি লওক জীৱন নিৰ্বাহ কৰি আছে।
আৰু চাহওটো অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদানো আগবঢ়াই আহিছে হয়নে? সেয়া মই ভাবো যে ধৰি লওক আমাৰ অসমত এইবোৰ খেতিৰ বাহিৰেও আৰু এনেকুৱা কি কৰিব পাৰে যাৰ পৰা আমি জীৱন আহ মানে দৈনন্দিন জীৱনত আমি অকমান হলেও মানে খৰচা পাতি উলিয়াই পেলাই জীৱনত আহ স্বাৱলম্বী হব পাৰো। কিবা কব বিচাৰিব নেকি?
হয় হয়। আচলতে হয় আমি আপুনি যেনেকে কলে যে আহ যোনটো ধান, ধানৰ পৰা চাউল হয় আৰু ধান চাউলটো আমাৰ উত্তম খাদ্য যিহেতু ধানটো আমাৰ গতিকে সেইটো সেইতোটো আজিকালি বহুত ধৰণৰ ধান ওলাইছে আগতে কিন্তু কম পৰিমাণৰ মানে কম কিছুমান ধান পোৱা গৈছিল, কিন্তু আজিকালি বহুত ধৰণৰ নান ধৰণৰ ধান ওলাইছে আৰু সেইবিলাক ধান খেতিও উত্তমেই হয়। তেনেকে আপোনালোকে অ হয় বাহিৰৰ যোনটো ধান কিছুমান পায় বা পাঞ্জাৱ কিবা হল সেনেকুৱা যেনেকুৱা আপোনাৰ লগৰ পংখুৰী কিবা কিবি সেনেকুৱা ধান থাকে সেইবিলাক ধানৰ যদি সেইবিলাক আচলতে ধান আহ চাউল বিলাক আচলতে আমাৰ এইবিলাক চাউলতকেও কিছুমান আচলতে খাই ভাল লাগে, আৰু বহুতে সেনেকুৱা ধান বিলাক খায় আহ চাউল বিলাক খায়। এতিয়া সেই চাউল বিলাক কিন্তু আমাৰ অসমত প্ৰস্তুত নহয় বাহিৰত প্ৰস্তুত হয়। কিন্তু সেই বাহিৰত প্ৰস্ হোৱা চাউল বিলাক ধান বিলাক যেতিয়া আমাৰ অসমত খেতি কৰিব পাৰে কিবা প্ৰ দ্ধতিৰে তেখন কিন্তু বহুতখিনি ভাল হয়, তেতিয়া মানে সেই বস্তুটোৰ দাম সেই চাউল বিলাক কৰ দামটোও বেছি ধানটোৰ মানে দামটোও বেছি তেতিয়া আমাৰ অসমত সেই আমাৰ কৃষক বিলাকে সেই ধানটো এতে ৰুব পাৰে খুব ভাল হয় আৰু তেতিয়া হ'লে খুব হয় উপকৃত হ'ব পাৰিব।
হয়।
আৰু আচলতে আচলতে আমাৰ মাত অসমৰ যোনটো মাটিৰ গুণাগুণ আছে সেই টো আছে বহুত ভাল কিন্তু চাবলৈ গ'লে হয় হয়। কিন্তু আজিকালি যোনটো বতৰৰ কেতিয়াবা প্ৰব্লেম দিয়ে আপোনাৰ বৰষুণ দিলেও দিয়ে থাকে আৰু তেনেকুৱা হলে কেতিয়াবা শস্যবিলাক নষ্ট হোৱাও দেখিবলৈ পোৱা যায়। সেইটো হয় হয় সেইটো সেইটো কিছু কিছু ক্ষেত্ৰত প্ৰাকৃতিক পলিউচন বা প্ৰাকৃতিকৰ কাৰণে সেনেকুৱা হৈ আছে।
হয় হয়। যেনেকৈ যোৱা বছৰ আহ জুলাই মাহলৈকেতো ৰ ব কোনে দিয়া নাছিল ধৰি লওক
হয় হয়।
ত মাহৰ আগৰ ঠাইতে ধানৰ খেতি কৰিব পাৰিছিল, ধান ৰুব ভৰা ৰ'দ আৰু জুলাইৰ শেষ লৈকে যিহেতু বৰষুণ দিয়া নাই মাটিবোৰ ফাটি ফাটি যাব ধৰিছিলে ধেৰ কৃষকৰ যোৱা বছৰ ভয়ানক ধৰণৰ ক্ষতি হোৱা দেখা গৈছিল।
হয় হয়
এইবোৰো কাৰনে কেনেকুৱা ধৰণৰ ব্যৱস্থা লব প যায়
হয় এইটো আচলতে প্ৰাকৃতিক দুৰ্যোগ বুলিও ক'লেও ভুল নহয় যিটো গ্ল'বেল আপোনাৰ কিবা হয় ৱণিং সেনকতটো আচলতে হয় পলিউশচনৰ কাৰণে হৈ আছে আমাৰ যোনবিলাক কল কাৰখানাৰ পৰা ওলোৱা ঠঙা খোৱা সেই ধোঁৱাবিলাকৰ কাৰণে আচলতে আমাৰ প্ৰাকৃতিক পৰিৱেশ প্ৰ প্ৰদূ্ষন হৈছে।
হয়।
আৰু তাৰ ফলতে আচলতে এনেকুৱা দেখিবলৈ পোৱা যায় এইটো আচলতে প্ৰশাসনে অলপমান গুৰুত্ব দিলে ভাল হয় আৰু আচলতে আমাৰ প্ৰত্যেকজন মানুহৰে কিছুমান দায়িত্ব আছে আমি বহু জগা জাগা আনাৰ আমি লেতেৰা কৰি থাকো। প্লাষ্টিক হয় প্লাষ্টিক বটল প্লাষ্টিকৰ কেঠেই বিলাক পেলাই থাকো তাৰ ফলতো আচলতে বহু খিনি মাটি অনিষ্ট হোৱা দেখিবলৈ পোৱা যায় যদি আমি প্লাষ্টিক হাৰটো আহ ব্যৱহাৰ কম কৰিব পাৰো তেতিয়াও কিন্তু ব ক্ষেত্ৰত এইটো অলপ ভাল দেখিবলৈ পোৱা যাব।
হয় হয়।
হয় অ আৰু আপুনি যেনেকে ক'লে অ কিবা উন্নত কৰা যায় নেকি যে আমাৰ খেতি পথাৰৰ আমাৰ কৃষক বিলাকে যে বৰ্তমান যিখিনি টকা ইনকাম কৰি বেছি কিবা ইনকাম কৰিবলৈ পোৱা যায় নেকি আচলতে হয় কেইবছৰ অ এক বছৰ মান আগৰ পৰা আপোনালোকে সেইটো লক্ষ্য কৰিছে যে এইবাৰ মাক কৈৰ খেতিতটো অলপ বেছিকে কৰিছে মাকৈ আৰু আপোনাৰ যোনটো কুঁহিয়াৰ হয় কুঁহিয়াৰ খেতিটো বেছি ঠিকে কৈছে কিয়নো আহ সেই মাকৈ আৰু কুঁহিয়াৰেৰে প্ৰস্তুত কৰা হৈছে ইঠেলন আৰু তাৰ বাবে বহুখিনি ইথেলনৰ বনোৱাৰ কাৰণে বহুখিনি মাকৈ আৰু আহ আপোনাৰ কুঁহিয়াৰ প্ৰয়োজন হৈছে আৰু সেইবিলাক আচলতে খেতি কৰি পেলাই বহুখিনি কৃষকে কিন্তু উপকৃত হ'ব পাৰিছে আৰু মানে বস্তুটোৰ অলপ আগতকৈ দিয়া এতিয়া দামটো বাঢ়ি গৈছে।
হয় হয় মই এইটো শুনিবলৈ পাইছিলো যে এতিয়া অ', ইথিলনৰ কাৰণে এইটো কৈ ইয়াৰ হিয়াৰৰ ৰসেৰে তেনেকে কিবা এটা কেমিকেল বনোৱা হৈছে বুলি, কিন্তু আহ এই যে মাকৈ কথাটো জানিব পাৰিলো যে মাক কৈৰ আৰু এনেকুৱা কিবা এটা উপহাৰ থাকিবও পাৰে।
হয় হয় হয়, মাকৈৰে বনাব পাৰে আৰু মা যোনটো ৱেষ্ট প্ৰডাক্ট ৱেষ্ট হয়, সেইটোৰেও বনাব পাৰি আৰু। মানে আপোনাৰ মাকৈটো অহ। নষ্ট হৈ গলে পচি গলে বা আপোনাৰ মাকৈৰ যোনটো ওপৰত বাকলি থাকে সেইটোতেও বনাব পাৰি আৰু গতিকে সেইখিনি ক্ষেত্ৰত অকমান ভাল দেখিবলৈ পোৱা গৈছে আৰু যিহেতু অলপ বৰ্তমান মূল্যয় বৃদ্ধি বাঢ়িছে, কৃষকে অলপ উপকৃত হৈছে',
আৰু আচলতে মাকৈটো খুব অঅঅঅ', মানে ভাল', ব্যৱহাৰ আছে, ধৰি লওঁক যেতিয়া সেইটো', মাকৈ, তেতিয়া সেইটো কোমলকৈও সেইটো', ব্যৱহাৰ মতলব বেবিকৰ্ণ বুলি, তাৰপিছত',
হয়', - হয়', - হয়',
যেতিয়াই হ'ব ধৰিব, তেতিয়াও সেইটো আমি কৰ্ণ', অ', মানে ভুট্টা আমি বহুত ব্যৱহাৰ কৰোঁ', তাৰপিছত হৈ যাব, একেবাৰে পুৰত হৈ যাব, যিটো', বইল খোৱাৰ উপযোগী নহয়', তেতিয়াও সেইটো আমি অ', মাকৈ যিটো ভাজি পেলাই বনাই, আমি যিটোক পপ', পপকৰ্ণ বুলি কওঁ', সেইটোও বনাব পৰা যায়, তাৰ লগতে সেইটো যদি', কিবা কাৰণত অ', বিক্ৰীয়ে নহয় তথাপি সেইটো আমাৰ, অ', আমাৰ', ঘৰৰ মুৰ্গী', বা হাঁহ বিলাকৰ যিবিলাক আমি পুহো, সেইবিলাকৰ কাৰণেও দানা হিচাপে কামত আহে', তাৰ লগতে', সেইটো আমি যেতিয়া অহ', শুকাই পেলাই', আমি তাৰ পাউদাৰ বনাও, সেইটোও ভাল এটা, তাৰ প্ৰটিন পোৱা যায়', মানুহৰ, হেল্থৰ কাৰণেও ভাল হয় সেইটো, আৰু সেইটোও আমি যিটো চাৰ্টি', সেইটো বুলি আহে, সেইটো সেই হিচাপতো আমি বিক্ৰী কৰিব পাৰোঁ', আৰু তাৰ যিটো, হয়', - হয়',
অ', হয়, তাত আচলতে বহুত পৰিমাণৰ ভিটামিন পোৱা যায় আৰু',
হয়', - হয়', আৰু প্ৰটিনো থাকে তাত প্ৰচুৰ পৰিমাণৰ অহ', আৰু', তাৰ লগতে যিটো তাৰ মাকৈ খিনি উল, মাকৈৰ বীজবোৰ উলিয়াই দিয়াৰ পিছত', তাত এটা, অ', ঠাৰিটো থাকি যায়, সেই ঠাৰিটো', আমি মেচিনত দি পেলাই, সেইটো গুড়া কৰি পেলাই, সেইটো আমি অহ', গৰু ছাগলীৰ', কাৰণে, সেইটো আমি দানা, অ', দানাত পৰিণত কৰিব পাৰোঁ', এই যিটো দানা এতিয়া বহুত অহ', মূল্যত, বিক্ৰীও কৰা হয়', তাৰ লগতে, তাৰ যিটো, গছ আছে মাকৈৰ, সেইটোও পেলনি নাযায়', মাকৈৰ গছ বিলাক', সেইটো কেঁচা থাকোঁতেটো গৰু - ছাগলীৰ কাৰণে দানা হিচাপে ব্যৱহাৰ কৰা হয়েই, তাৰ লগত', লগতে যেতিয়া সেইটো শুকাই যায়', ছাই, সেইটো শুকাই যোৱাৰ পিছত খেতি-পথাৰ য'তে - ত'তে পেলাই থৈ দিলেও', সেইটো যেতিয়া পচি যায়, সেইটো বৰ এটা ভাল এটা খাৰ হিচাপ মানে', কি কৰে, সাৰ হিচাপে ব্যৱহাৰ কৰা হয়', আচলতে মাকৈটো, হয়', - হয়', পচন হয়', আচলতে মাকৈটো, এনেকুৱা এটা বস্তু, যাৰ মানে অলপো কেতিয়াও মানে', পেলাই দিবলগীয়া তাৰ একো কিবাই নাথাকে, আৰু তাৰ যিটো মাক', মাকৈত যিটো চুলিৰ নিচিনা থাকে, সেইটো আচলতে মই এদিন', কৰ'বাত পঢ়িবলৈ পাইছিলোঁ, কিবা এটা পঢ়োতে মই তাত', পাইছিলোঁ যে, সেই মাকৈৰ যিটো আহ', চুলি থাকে', সেই চুলিটো, কোমল থকা সময়ত', কিবা এটা ঔষধি গুণো থাকে সেইটো কিবা এটা মেডিচিনত সটো। কৰা হয় যিটো মই দেখা পাইছিলো, পঢ়ি পেলাই পাইছিলো আগতে এবাৰ।
হয় হয়, তাৰ মানে ঔষধি গুণো আছে।
হয় হয়, তাৰ যিটো মাকৰ যিটো চুলিত থাকে।
হয়, হয়, হয়।
আৰু আমাৰ গাৱতো বহু কৃষকে ঘৰতে পাচলিৰ খেতি কৰে। আৰু নিজৰ উপচন পূৰণ কৰাৰ লগতে বজাৰতো। বিক্ৰী কৰি ভাল উপাৰ্জন কৰে আৰু আমাৰ ঘ সৰু। খন ধৰি লওক, পাচিৰ বাগিচা আছে। তাত লাও জিকা ভেন্দি আৰু জলকীয়া বা। শাক বতৰৰ যিবোৰ আমাৰ শাক থাকে লাই লাফা মূলা। সৰিয়হৰ যিটো শাক সেইবোৰো। আহ খেতি কৰা হয় আচলতে।
হয়। হেল্ল'।
শুনিছেনে?
হয় হয় শুনিছো, কথাটো আটকি আহিছিল হয়।
হয় হয় কিন্তু বানপানী বা খৰাং বা পোক পৰুৱা আদি বজাৰত। অ' উচিত। সেইবোৰৰ কাৰণেও আচলতে বজাৰত উচিত দাম নোপোৱাাতটো কৃষকসকলৰ। বাবে বৰ ডাঙৰ সমস্যা আহি পৰে। আৰু। সেইবাবে আধুনিক কৃষি পদ্ধতিৰ ধৰি লওক উন্নত বীজ বা জলসিঞ্চন ব্যৱস্থা। আৰু চৰকাৰী সহায় কৃষক সকলৰ বাবেও। বহুত।
হয় প্ৰয়োজন হয়।
আৰু আমাক যিহেতু খেতি কৰি পেলাই ইমান কষ্ট। কৰি পেলাই আচলি দিয়ে তাৰ কাৰণেও আমি সকল। লে ক কৰা উচিত আচলতে তেওঁলোকৰ পৰিশ্ৰম।
হয় হয়।
ফলত সেইটো আহে হয়নে?
হয় হয় হয়। হয়, আচলতে হয় কি। জীৱনান জীৱনতটো মানেৱ
আমি যিমান বেলেগ আমি নিজৰ ক্ষমতা অনুযায়ী অনুযায়ী কাম কৰিলেও। আমি প্ৰত্যেকে নিজৰ খোৱাৰ কাৰণে খেতি কৰি খোৱাটো কিন্তু অসম্ভৱ।
হয় হয় অসম্ভৱ হৈ যায় হয়, আচলতে হয়। হেল্ল'।
তোমাৰ লগত কথাতি ফালে আজি দুনতম কথা জানিব পাৰিলো।
হয় হয়, মইয়ো আপোনোকৰ পৰা বহুত কথা জানিব পাৰিলো, ভাল লাগিল বাৰু। হয়।
ধন্যবাদ।
ঠিক আছে ধন্যবাদ।